হেল্ল'।
হেল্ল'।
কোৱা বিজি আছা নেকি? বিজি আছা নেকি?
বিজিটো নাই বাৰু।
কমপ্লিট কৰিবা টাইমটো হা।
টাইমটো কমপ্লিট কৰিব লাগিব।
অ', কাৰণ লাকিনাতে মই তোমাৰ ঘৰতে আছিলো।
অ, মই আমাৰ চেণ্টাৰৰ দোকানত।
অ', কি কয় এ লাকি নাথে বেয়া পহতি আছে বে।
অ' এই ইয়াক ইয়াৰ ষ্টোৰী চাই মই আকৌ দিলেট কৰিছো আকৌ ডাউনলোড কৰিছো, মোৰ তাত অপশন অপ অপশনটো আহিছে বাৰু।
উম। তেনে লিংক কৰি ল'বা। মোৰ নাইনটি এইটতে আছে মই কলেই কৰা নাই।
কল কৰিলে আহিব এইটো দচ মিনিট কৰিব লাগিব চাগে ন?
এই কমপ্লিট কৰিব লাগিব তোমাৰ লগত মই পাঁচবাৰ পাঁচবাৰ পাতিম হা আজি।
পাঁচবাৰ, ঠিক আছে অ। উম উম উম, শুনা না এ কলেজত কিবা শুনিছা নে নাই?
কি হৈছে?
এই এডমিচনৰ বিষয়ে।
এডমিচন কৰিলেতো অনলাইন হৈ আছিলে।
এই অনলাইন কৰিলো বাৰু।
উম।
বেগ তাতো আমাৰ ইখানে না আছে আছে আছে, এই দাদাৰ লগত কথা পাতি আছিলো আছে বেগ। এনে গহপুৰ আহি আছে নে নাই।
গহপুৰ নাই যোৱা এইকেইদিন।
তুমিতো অৰুণাচলতে যাবা এতিয়া।
হে নহয়, তুমি এডমিশ্যন কৰিলা।
এডমিচন আজি কৰিলো মই।
এইখন কি জমা দিব লাগিব নে কলেজত কি?
নাই এই প্ৰিণ্ট এটা ওলাব কৈছে ন এইটো প্ৰিণ্টোৱে মই ছেভ কৰি ৰাখিছো আৰু।
মইয়ো চেভ কৰি থৈছো। কিন্তু জমা কৰিব লাগিব নেকি?
জমা দিব লাগিবনে নাই মইতো ভালকে গম নাপাওঁ বাৰু এতিয়া কিবা কিবি মেছেজ দি আছে আৰু যাৰ বোলে এৰিয়াৰ লাগিছে সি বোলে আকৌ বোলে ফিজ দিব লাগে।
এৰিয়াৰ মানে কি হয় ব্ৰেক ন?
বেগ বেগ এটাত লগা।
আচ্ছা আচ্ছা।
তাকে মোৰ এবাৰ ফাৰ্ষ্ট ছেমত লাগি গৈছিলোঁ।
অ এইবাৰ-
এইবাৰ লগা নাই এইবাৰ ছেভেন পইণ্ট কিমান চিক্স বি আহিছে।
তোমাৰ মেজৰ কিহত?
মোৰ হিষ্টৰি।
মাইনৰ-
মাইনৰ এ পলিটিকেল চাইন্স তাতে লাগিছে ফাৰ্ষ্ট ছেমত মোৰ মানে কি হ'ল আ তোমাৰ- মানে এচাইনমেন্ট দিয়া নাছিলো।
উম উম।
এচাইনমেণ্ট প্ৰজেক্ট একোৱে চাবমিট কৰা নাছিলো সেইকাৰণে লগাই দিলেই এইকেইটাই।
অ', মোৰ তোমাৰ মেজৰ পলিটিকেল মাইনৰ হিষ্ট্ৰী।
হিষ্ট্ৰী ন?
থাৰ্ড চেম থাৰ্ড চেমৰ পৰা বেগ লাগিলে কেনেকে উঠাব পাৰে।
জানো ফাৰ্ষ্ট ছেম মোৰ এৰিয়াৰটো এতিয়া ছেকেণ্ড চেম ফাৰ্ষ্ট- বেকে চাগে সেটো উঠাব পাৰি এক্সাম দিব লাগে চাগে। মেইনটো তোমাৰ অ চিক্স ছেম যোনটো আমাৰ লাষ্ট ছেম এইটোৱে মেইনটো।
হা হা
মেইনটো তোমাৰ লাষ্ট যোনটো আমাৰ লাষ্ট এক্সামিনেচন হব আমাৰ এনদ চেমিষ্টাৰ। একদম ডাঙৰ এ চিক্স ছেমিষ্টাৰ ছেভেন ছেমিষ্টাৰত। সেইটোৱে, সেইটোতে তোমাৰ ডিচাইড হ'ব তোমাৰ ইয়াহ -
এইটোৱেতো-
এইবাৰ মানে তোমাৰ ফাৰ্ষ্ট - ছেম ফাৰ্ষ্ট ছেমত মানে শুনা না গোটেইকেইটা চাবজেক্ট ভাল হৈছে দেই। এই পলিটিকেলৰ মোৰ- ছেকেণ্ড এক্সামো ভাল হৈছে মানে কি হলে মেমে চাগে খং কৰিছে, মই- এচাইনমেণ্ট বেচাইনমেণ্ট একোৱে দিয়া নাই এটা ক্লাছো কৰা নাই এটেডেনচও নাছিলে।
উম।
তাৰ কাৰণে চাগে অকমান খেলি মেলি হৈ গল মেমে ছাগে খঙতে লগাই দিলে।
মই এচাইনমেন্ট দিলো বাৰু মই তোমাক-
মই মই মইতো এইবাৰো দিয়া নাই এইবাৰো দিয়া নাই মই পলিটিকেল চাইন্সত। তেনেহ'লেও ভাল হৈছে এবাৰটো এবাৰতো এ প্লাছ পাইছো।
অ', এছাইনমেণ্ট নিদিয়াকে,
এছাইনমেণ্ট নিদিয়াকে।
তাতে এই ভাইবা দিছিলা?
ভাইবা চাইবা একো দিয়া নাই।
উ হু হে হে এ আমাৰ ফাৰ্ষ্ট ছেম ফাৰ্ষ্ট আৰু ছেকেণ্ড ইয়াৰ এক্সামৰ মানে এইটোৰ পৰা- কলেজত মানে অকমানো মই মন দিয়া নাই গম পোৱা। কলেজটো মানে কি হৈ গৈছে খিলনা হৈ গৈছে মোৰ কাৰণে মই নাযাওৱে- কলেজত
উমহু-
এটেডেঞ্চৰ নামত গোবৰ অকমান আছে আৰু।
মই এটেডেঞ্চ মই এটা ক্লাছো কৰি-
এনে কিবা কৰি আছা নে নাই কোচান নে ঘৰত এনেই আৰু বহি আছা।
হা হা
এনে ঘৰত বহি আছা নে কিবা কৰ্চ চৰ্চ কৰি আছে নেকি?
নাই ইনেই ঘৰত বহি আছোঁ।
এনে একজামৰ কাৰণে এপ্লাই চেপ্লাই কৰিছিলা নেকি চৰকাৰী?
নাই কৰা নাই কৰা এই এ অনলাইন আৰ্নিঙৰ এপ বোৰ বিচাৰি ফুৰিছো আৰু ঘৰতে আৰু।
মইতো কি কৰিম আৰু দেউতাৰ দোকানতে আহি বহি আছোঁ।
অ
এইবাৰ আহিব ন এডিআৰি কেতিয়াবা ৰিলিজ হয়?
তাকে জানো?
কৰিবা নে নাই এপ্লাই?
কৰিব লাগিব তুমি জেনেৰেল নহয় জানো‌?
জেনেৰেল, তুমি‌‌?
জেনেৰেল এ
জেনেৰেল নেকি?
উম।
সেইটয়েতো আমাৰ প্ৰব্লেম।
অকে।
জেনেৰেলৰ তোমাৰ, জেনেৰেলৰে সেইটো মানে তোমাৰ এতিয়া তুমি যোনটো চেম মাৰ্ক্স যদি বেলেগ এটা কাষ্টৰ পাই যায় নহয় তলৰ সি পাই যাব তুমি কিন্তু নাপাবা।
দুখ লাগে তাতে।
এইবাৰতো চাৰ দুবাৰ দিছে, বাবু আঁচনি দুবাৰ মাত্ৰ, তোমালোকেতো পোৱা নাই বাৰু। ।
উ'হু।
দুবাৰ দিছে তাৰ পিছত নাই শেষ।
কিমান বাৰ নাই সোমোৱা।
তিনি মাহ নাই সোমোৱা।
একেবাৰতে সোমাব নে কিনো?
জানো আগষ্টৰ পৰা দিব বুলি শুনিছোঁ।
অ'।
কি হয় এতিয়া, এ! শুনা নাই লক্ষিমাই যে ইমান টকা মাৰে ।
উ'ম।
ই, ই, ই গোটেই দিন কি কথাই পাতি থাকে নেকি?
ই কথা নাপাতে, ইয়াত তোমাৰ কথা পাতি হ'ল, সি এটা অডিঅ' টাইপিং কৰে। অডিঅ' আমি কথা টো পাতো ন সি টাইপিং কৰে।
অ' ইয়াৰ কথা পতা শেষ।
কথা পতা শেষ, তাৰ এতিয়া বেলেগ, বেলেগ টাস্ক। এতিয়া বহুত বেলেগ, বেলেগ বহুত বি বহুত থাকে না টাস্ক খিনি টাইম লাগে কিন্তু এই এতিয়া। টাস্ক থাকে অকল কথা বতাটো নহয় মানে, এতিয়া আমাৰ এইটো ফাষ্ট এই এইটোৰ এই ফাষ্ট সেইটো কমম্পিট কৰাৰ পিছত আৰ বেলেগ বেগ কাছটা আহিব।
আহিব নেকি ত আমাৰ। পাঁচটা তাত গৈছে, মোৰ তাতো পাঁচটা আছে মানে পাঁচ বাৰ কথা পাতিব লাগিব।
উ'হু, থাৰ্টি।
ত্ৰিশ বাৰ।
উ'ম।
এ! নহয় ছাগে।
হয়, হয় ফাৰ্ষ্টতে আছিল তুমি পঢ়ি নাচালা, মই ভালকে চাইছো। আৰু মোক সিও বুজাই দিছে না, থাৰ্টি টাইমছ। এটা মানুহক হাইছ পাঁচবাৰ। তেনেকা ছটা মানুহ বিচাৰিব লাগিব।
অ' এটা মানুহক পাঁচ বাৰকে তাৰপিছত কমপ্লিট হৈ যাব বেলেগ টাক্স আহিব। আৰু ইয়াৰ, ইয়াৰ এমাউণ্টটো পাম নে নাপাওঁ।
লগালক কাব্লিত পৰা লগালক।
চাই লওঁ ৰবা পঞ্চাশ মিনিট, এক ঘণ্টা দিব লাগিব আৰু।
এইতো এতো টটেল ছ ঘন্টা না।
তুমি তাইৰ লগতো দেখোন কথা পাতিব পাৰা, এনে ফনত, ফনত ছাগে পাতাই।
তাই অসমীয়া নাজানে যে।
অ' এইটো এটা দিগদাৰ।
উ'ম।
হিন্দী চিলক্ট কৰি লবা আকৌ।
নোৱাৰি হিন্দী নাই অকল আছামিছ আছে।
অ'হ।
লেংগোৱজ এটা চেলেক্ট কৰিব লাগে মই আচামীচ চেলেক্ট কৰিছো।
এ শুনা না মই যে তোমাৰ ফাৰ্ষ্ট ইয়োৰ থাকোতে যে আমাৰ। ত ফাৰ্ষ্ট ছেকেণ্ড ইয়াৰ তোমাৰ পৰা অ টি পি লৈছিলো কিবা কিবি যে খেলি আছিলো ন।
উ'ম, উ'ম।
এইলা কিবা- কিবি গেম খেলা নাছিলো নেকি আগত।
উম খেলিছিলা।
গেমত মোক সঁচাকে বেলেগ বেলেগ লছ কৰাইছে।
হে, হে।
মানে। গ'ল বহুত গ'ল তোমাক মই হিষ্ট্ৰী দেখাম ৰবা বহুত গ'ল।
লাখৰ ওচৰাওচৰি।
আহ এনেকাই তোমাৰ পোন্ধৰ বিশৰ ওপৰত।
পোন্ধৰ বিশছ হাজাৰ।
অহ।
আৰু পালা কিমান।
কিয়? পালোতো কি ক পালা মোৰ এছেট মানে কি মই বস্তু কিনি ললো।
উম।
মই কিবা কিবি কিনিলো ৰ নহ'লে এইবিলাক পইচা গুচি গলে হেতেন।
হৈছে।
এটা লেপটপ লৈছিলো চেকণ্ড হেনে এইটোৰ ডিছপ্লে চিচপ্লে দাগ চাগ লাগি শেষ হৈ গ'ল
অ'
আমিত।
এইটো লাকিনাতে মোক কৈছে বিশ্বাস কৰ কিবা এটা হব। সেইকাৰণে ময়ো লাগি আছো আৰু।
হা তুমি কৰা নে ডেইলি অকমান টাইম দিয়া নে নাই।
হা হা।
এ তুমি তাৰ লগতো কথা পাতিব পাৰিবা এ তোমাৰতো লগৰ আছে মোৰতো নাই। এ হিৰক
অ' তাৰ লগতো পাৰি।
তাৰ লগতো পাৰিবা
সেইটো
তাৰ লগৰা লগৰ বিলাকক শ্বেয়াৰ দিব লাগে শ্বেয়াৰ অপশচন নাই ন।
নাই নাই।
তুমি এনেই কাৰ লগত কথা পাতিছিলা নাইনটি এইট যে হ'ল।
মই মোৰ লগৰ দুটামানৰ লগত পাতিছিলো এতিয়া সিহঁতেও বৰিং পালে।
বৰিং অ 'কথা কোনে পাতি থাকিব ইমান।
সেইটোৱেতো।
আৰু পইচা চাগে দহ নিদিয়ে ন চাগে।
নিদিয়ে মানে তোমাৰ সোমোৱা মই এতিয়া তিনিবাৰ নে চাৰিবাৰেহে পাতিছো আৰু।
আঙুৰ অ' ৰবা দেই অ চান অকমান
উম উম।
ধুনিয়া বুলো খাই চাওক সেইটো মিঠা আছে। কোনটো লাগিব। এইটো কেজি ইয়াটো পোৱা এশ টকা পৰিব। এইটো ছেম পৰিব অলপ কমাই দিব পাৰিম বাৰু। এইটো একো নোপোৱা ইলাইছি হয়। এইটো এইটো মই চাওঁ বাৰু হ গম পাইছোঁ। হ'ব কোনটো লয় আপুনি কওক? এক কেজি? আধা কেজি দিব। আধা কেজি। দুটাই দিলো আধা কেজি আধা কেজি দুটাই টেষ্ট কৰি চাওক হব? হেল্ল'!
উম কোৱা।
উম।
ঠিক আছে তেন্তে মই পাছত কল কৰিম হা হৈ গ'ল টাইম এইটোৰ। উম।
হ'ব ঠিক আছে।
ঠিক আছে দিয়া।